অ', শুনিছোঁ। কি কৰি আছে বুইছে আপুনি এতিয়া?
অ', এনেই আছোঁ ৰবা তুমি?
অ', মইও এনেই।
অ', এইয়া, খবৰ ভালনে?
খবৰ আছোঁ। ভালেই বেয়াৰ মাজতে, আপোনাৰ?
এই মোৰো একেই। অৱস্থা বৰ্তমান ভাল বেয়াৰ মাজতে। নাই, নাই তুমি?
মই খালো অলপ আগত।
হয়, বাকী আজি কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলা?
কিতাপৰ গুৰুত্বৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
হয়, হয়, হয়, কিতাপৰ গুৰুত্বটো আমাৰ অত্যন্ত জৰুৰী।
কাৰণ কিতাপৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰাৰ কাৰণটো হ'ল কিতাপৰ গুৰুত্ব কিতাপৰ আজিকালিৰ দিনত কিতাপৰ পঢ়াৰ গুৰুত্বটো কমি যোৱাই দেখা পোৱা যায়। দেখা পোৱা গৈছে আমাৰ সমাজত কাৰণ আজিকালিৰ দিনৰ ল'ৰা ছোৱালী বা আমাৰ জ্যেষ্ঠসকলেও মোবাইল ফোনৰ ওপৰত গুৰুত্ব দিয়ে। গুৰুত্ব দি মোবাইল ফোনৰ ওপৰতে ব্যস্ত হৈ থাকে কিতাপৰ কিতাপৰ কিতাপ পঢ়াৰ গুৰুত্বটো কমি যোৱাৰ দৰে দেখা গৈছে, ইয়াৰ ওপৰত ওপৰত তুমি কি ভাবা?
হয়, হয়, আমাৰ তুমি ক'লাই যে কিতাপৰ গুৰুত্বটো আমাৰ বৰ্তমান আমি কমি যোৱা দেখিবলৈ পাইছো। যাৰ ফলত আমাৰ বিভিন্ন আমাৰ নিজৰ ওপৰতে বিভিন্ন ধৰণে আমাৰ প্ৰভাৱ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিছে চাবলৈ গ'লে আমাৰ যি যিটো আমাৰ সমাজত আহ যিটো চলি আহিছে যে আমি আহ আমাৰ অ' কিছুমান আমাৰ জনা জনা ব্যক্তিসকলে কৈছে যে কিতাপ নপঢ়া জাতি আহ কেতিয়াও আমাৰ কিতাপ নপঢ়া মানুহ আমাৰ কেতিয়াও জাতিত এক অ', আৰু সেই হ'ব নোৱাৰি। জাতিৰ ৰূপ হ'ব নোৱাৰে বা জাতিৰ কাৰণে কোনো ধৰণৰ কাম কৰিব নোৱাৰে। গতিকে চাবলৈ গ'লে আমি কিতাপবোৰ আমি পঢ়িব লাগে। লগতে আমাৰ যিবিলাক আমাৰ ধৰি লোৱা আমাৰ প্ৰাথমিক অ' স্তৰৰ হওঁক বা স্কুলীয়া জীৱনৰ বা কলেজীয়া জীৱনৰ যিবিলাক আমাৰ অধ্যয়ন কৰিবলগীয়া কিতাপ আহ সেই আমাৰ সেই কিতাপবোৰে বাবে অকল আহ আহ আমাৰ সেই কিতাপবোৰৰ পৰাই আমাৰ জ্ঞান আহৰণৰ বাবে যথেষ্ট নহয়। গতিকে আমি বিভিন্ন ধৰণৰ আমাৰ বাহিৰা বা যিবোৰ আমাৰ ধৰি লোৱা মহৎলোকৰ জীৱনেই হওঁক বা অন্য বিভিন্ন ধৰণৰ গ্ৰন্থমূলক পুথিয়েই হওঁক সেইবোৰ পঢ়াটো আমাৰ বাবে অত্যন্ত জৰুৰী। আৰু সেইবোৰ পঢ়াৰ ফলত আমাৰ বহুত টো নজনা কথা আমি জানিব পাৰো লগতে আমাৰ যিটো আমাৰ মগজুৰ জ্ঞান। সেইটোক আমাৰ জ্ঞান বৃদ্ধি হোৱা আমি দেখিবলৈ পাম লগতে আমাৰ নিজৰো আৰু কিতাপ পঢ়িলে বহুতো নজনা কথাৰ উপৰিও আমি সমাজত চলি থকা ঘটনাবোৰো আমি আহ জানিবলৈ পাম। গতিকে আপুনি কি ভাবে?
হয়, আপুনি ঠিকে কৈছে যে কিতাপ কিতাপ কিতাপ নপঢ়া নপঢ়া নপঢ়া দেখা দেখা যায় নপঢ়া মানুহক কোনেও কোনেও শিক্ষা প্ৰদান কৰিব নোৱাৰাৰ দৰে। কাৰণ এ আমি যিবোৰ কিতাপ শ্ৰেণী কথাত পঢ়ো বা শ্ৰেণীকোঠাত পঢ়ো বা আমি হাইস্কুল শিক্ষা হাইস্কুলীয়া শিক্ষাত বা আমি কলেজীয়া শিক্ষাত পঢ়ো সেইবোৰ কিতাপ আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ নহয় বুলি তুমি কৈছা যে। আমাৰ উম আমাৰ হা সেই কিতাপবোৰে আমাক অতি আমাক জ্ঞান দিয়ে জ্ঞান দিয়ে কিছু পৰিমানণে কিন্তু ইমান যথেষ্ট জ্ঞান আহৰণ কৰিব নোৱাৰি। কিছুমান কিতাপ কিতাপ যেনে মহৎলোকৰ জীৱনী বা সেই পাঠ্য পু পুঠি গ্ৰন্থমূলক কিতাপবোৰ বা সেইবোৰৰ পৰা আমি বহুতো নজনা কথা জানিব পাৰো। আমাৰ এ অসমৰ এজন মহৎ লোকে কৈছিলে যে পিতাপ নপঢ়া মানুহ জাতিক কোনো গামোচা চাই গুচাব নোৱাৰে বুলি কৈছিলে। আহ আৰু আমাৰ, আমাৰ ম আমাৰ আজিকালিৰ দিনত আজিকালিৰ দিনত মোবাইল ফোনৰ ই ইমানেই উ, ইমানেই ব্যৱহাৰ হৈ গৈছে যে, কিতাপৰ-কিতাপৰ-কিতাপৰ পঢ়াৰ মানুহবোৰৰ টাইমে নোহোৱা হৈ গৈছে। কিন্তু আমি জানো যে মোবাইলৰ দুটা দুটা গুণাকে এটা ভাল আৰু এটা বেয়া, কিন্তু কিতাপ-কিতাপৰ ভাল এটাই গুণ থাকে সেইটো ভাল, বা আমি কিতাপ পঢ়িলে কেৱল জ্ঞান ভাল জ্ঞানে লাভ কৰিব পাৰো। কিতাপৰ পৰা আমাৰ একো বেয়া জ্ঞান আহৰণ কৰা নাযায়। কি আহৰণ কৰা নাযায় বা আহৰণ কৰিব নোৱাৰি। কিতাপৰ পৰা আমি বিভিন্ন ন, নজনা কথা জানিব পাৰোঁ। বা বিভিন্ন নজনা, বিভিন্ন নজনা দেশৰ, দেশৰ মহৎ লোকৰ বিষয়ে পঢ়িলে বিভিন্ন মহৎলোকৰ জীৱনৰ জীৱন চক্ৰ বা জীৱন কালৰ বিষয়ে আমি বহুতো কথা জানিব পাৰো, তেওঁলোকে কেনেদৰে ডা ডাঙৰ-দীঘলৰ বা কেনেদৰে তেওঁলোকে নিজৰ জীৱ জীৱনৰ, জীৱনৰ ওপৰত, জীৱনৰ লক্ষ্যৰ ওপৰত সফল হ'বলৈ বা এজন ভাল মানুহ হ'বলৈ কি কি কাম কৰিলে সেইবিলাক আমি কিতাপ-কিতাপৰ মহৎ লোকৰ জীৱনীৰ পৰা জীৱনীৰ পৰা পঢ়ো, জানিবও পাৰো। আৰু কিছুমান যেনে আমাৰ, আমাৰ সাধাৰণ জ্ঞানৰ কিতাপ থাকে সেইবোৰ, সেইবোৰ পঢ়িলে আমি বিভিন্ন হা, বিভিন্ন নজনা কথা জানিব পাৰো, যেনে কিছুমান যেনে অ', কিবা, কিবা দেশৰ ৰাজ ৰাজধানী বা কিবা ৰাজ্যৰ ৰাজধানী সেইবোৰ আমি জানিব পাৰো। জানিব পাৰোঁ। বা খেল, খেলৰ বিষয়ে আমি কিতাপটো জানিব পাৰো। খেল খেলাৰ নিয়ম বা কিবা-কিবি আমি সেই কিতাপত বহুতো নজনা কথা জানিব পাৰোঁ। ইয়াৰ ওপৰত আপোনাৰ, আপুনি ভাবেনে যে কিতাপৰ পৰা আমি বহুতো সাধাৰণ জ্ঞানৰ কথাও জানিব পাৰো।
হয় হয়, আপুনি ঠিক কথাই কৈছে, যিবোৰ ক'লে, লগতে অকনমান আগতে আপুনি ক'লে যে, মই ক'লো যে কিতাপ নপঢ়া মানুহক বা জাতিক গামোচাইও বচাব নোৱাৰে। গতিকে আমি সকলোৱে কিতাপ পঢ়াটো আমাৰ বাবে আৰু অত্যন্ত জৰুৰী বুলি আমি সকলোৱে ভাবিব লাগে বা ময়ো, মোৰ মতামত যে আমি কিতাপ পঢ়িব লাগে, লগতে আমি আহ, লগতে আমি সমাজত দেখিবলৈ পাওঁ যে সমাজৰ আহ যিবিলাক আমাৰ লোক আছে, যিবোৰ লোকে আমাৰ ধৰি লোৱা, আমাৰ গাঁও অঞ্চলতেই হওক, আমাৰ বহুতো লোকে আমাৰ কিতাপবোৰ উম, নপঢ়াৰ ফলত আমাৰ, যিবোৰ আমাৰ আ, নৈতিকতা জ্ঞান, সামাজিক জ্ঞান, সেইবোৰ নথকাৰ ফলত আমাৰ যিবোৰ সমাজত আকস্থানেই হওঁক বা যিবিলাক সদস্য থাকে তাত আমি আ আকস্থান ল'বলৈ আমি সক্ষম নহওঁ। যাৰ ফলত আমাৰ প্ৰভাৱ ফেলাই আমাৰ জ্ঞানৰ ওপৰত আৰু জ্ঞান লাভ কৰিবলে হ'লে আমাৰ কিতাপ পঢ়াটো আমাৰ অত্যন্তই জৰুৰী, গতিকে আ, চাবলৈ গ'লে আ, আমাৰ বৰ্তমান সময়ত অ' দেখিবলৈ পোৱা যায় যে বিভিন্ বহুত' ল'ৰা-ছোৱালীয়ে পঢ়াৰ সময়ত অ মোবাইলটো লৈ অ পঢ়াৰ উপৰি আমাৰ মোবাইল ফোনটো ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়। লগত তে আমাৰ যিবিলাক ধৰি লোৱা মহিলাসকলে হওঁক বা আমাৰ বিভিন্ন ডেকা বয়োজেষ্ঠলোকসকলে আমাৰ বৰ্তমান সময়ত মোবাইলটো অত্যাধিক ব্যৱহাৰ কৰা দেখা যায়। সেইটো আমাৰ এতিয়া ক'বলৈ গ'লে মোবাইলটো আমাৰ দুটা দিশত আমি ব্যৱহাৰ কৰিব পাৰো। আপুনিও অলপ আগতেই ক'লে যে, এইটো আমাৰ মোবাইলৰ আমাৰ বহুতো গুণ থাকে, যেনে ভালেই হওঁক, ভাল ভাল কিছুমান আ মোবাইলত আমাৰ দিশো পোৱা যায়, লগতে আমাৰ বেয়াও দিশ মোবাইলত পোৱা যায়। গতিকে আমি বেয়াটো ত্যাগ কৰি আমি, ভালটো আমাৰ ব আমি গ্ৰহণ কৰাটো আমাৰ বাবে অত্যন্ত জৰুৰী। যাৰ ফলত আমাৰ জ্ঞান জ্ঞানৰ বৃদ্ধি হ'বলৈ ধৰিব, লগতে আমাৰ স সমাজতো আমি আকস্থান বা সমাজৰ হ'কে আমি আ কাম কৰিবলৈও আমি কিহ' কিছু স্থান পাম। গতিকে আপুনি অ কি ভাবে ইয়াৰ ওপৰত?
হয়, আপুনি ঠিকে কৈছে। যে সমাজত আগস্থান আহ যিবোৰ মানুহে কিতাপ নপঢ়ে বা সাধাৰণ কিতাপৰ পোৱা সাধাৰণ জ্ঞা-জ্ঞান বা সাধাৰণ কথা বতৰাৰ ভা-ভাৱ কিতাপৰ পৰা বহুতো জানিব পাৰি বা সেইবোৰ নাজানে সেইবোৰে সমাজত আগস্থান পোৱা নাযায়। আমি দেখিবলৈ পাওঁ যে যিবোৰ সমাজত আগচান পোৱা লোক বা সমাজত আগস্থান পায় সেই তেওঁলোকৰ তেওঁলোকে কিতাপ পঢ়াৰ ওপৰত বহুত অভিৰুচি থকা দেখা যায়। বা তেওঁলোকে কিতাব্ কিতাপ পঢ়ি ভাল কিতাপ পঢ়ি বহুত ভাল পায়, ভাল পায়। তেওঁলোকে কিতা কিতাপ পঢ়াত যিবো তেওঁলোকৰ যি গুৰুত্ব বা যি মনোযোগতে পঢ়ে, সেই মনো সেই মনোযোগ দেখিলে আমাৰ সেই মনোযোগ দেখিলে আমি তেওঁলোকে সেই সম কিতাপ পঢ়া সময়ত বাহিৰা কথা একো মাথাত নহ' নোহোৱাৰ দৰে না। নাহে বা না গম, একো গমেই নাপায় বাহিৰত কি চলি আছে। সেইবোৰ সেই তেওঁলোকে এইবাবে যে সমাজত আগস্থান পায়, তেওঁলোকৰ কিতাপৰ পৰা যিবোৰ তেওঁলোকে জ্ঞান আহৰণ কৰে, সেইবোৰ বহু ভাল জ্ঞান বা বহু সু-সুচিন্তাৰ অ' অধিকাৰী হ'ব পাৰে, সেইবাবে কিতাপৰ পৰা আমি বহুতো সুচিন্তাৰ অধিকাৰী হ'ব পাৰো। বা কিতাপ কি কিতাপে আমাক বহুতো সুচিন্তাৰ অধিকাৰী কৰি তোলে। সেই সাধাৰণ জ্ঞানৰ কিতাপবোৰে কিতাপবোৰে আমাক যি যিদৰে বা এজন মহৎ লোকৰ জীৱনী পঢ়িলে, আমি যিদৰে অল জ্ঞান আহৰণ কৰোঁ। তেওঁৰ মহ মহৎ হোৱাৰ কাৰণ বা তেওঁৰ হে মহৎ উম, মহৎ লোকজনৰ মহৎ হোৱাৰ বিষয়ে আমি জানিব পাৰো আৰু তেওঁৰ চব তেওঁৰ কথা-বতৰা পতাৰ, আচাৰ-ব্যৱহাৰো আমি জানিব পাৰো, সেই কিতাপ খনৰ পৰা। তাৰ পৰাই আমাৰ বহু ভাল জ্ঞান হয়, কাৰণ আমি এজন ব্যক ক্তিৰ লগত কথা পাতাৰ ব্যৱহাৰ বা আমাৰ কথা পতাৰ আচৰ-আচৰণ আমাৰ আমি জানিব পাৰো। আচৰণৰ-আচৰণ আমাৰ ভাল হয়।
হয়, হয়, আপুনি ঠিক কথাই কৈছে। লগতে ক'বলৈ গ'লে কিতাপে আমাক অ', কিতাপ পঢ়িলে কিতাপৰ দ্বাৰাই আমাৰ জীৱনৰ যিটো সফলতাৰ বাট, আমাৰ কিতাপৰ পৰাই আৰম্ভ হয়। ক'বলৈ গ'লে আৰু মই ভাবো যে কিতাপ পৰ গুৰুত্ব আমাৰ যিটো আছে, সেই গুৰুত্বটো আমাৰ অত্যন্ত জৰুৰী বুলি আৰু মই ভাবো, লগতে আমাৰ উঠি অহা যিবিলাক নৱ-প্ৰজন্ম বা সৰু ল'ৰা-ছোৱালী আছে তেওঁবোৰকো, সেইবোৰকো আমি যে কিতাপ পঢ়িব লাগে বা যিবোৰ আমাৰ ধৰি লোৱা, বাহিৰা কিতাপ আছে সেইবোৰো আমি তেওঁলোকক দেখুৱাই দিব লাগে যে, এইখন ভাল কিতাপ তোমালোকে পঢ়া। তেনেকুৱা ধৰণৰ আৰু। লগতে কবলৈ গ'লে, মই ভাবো যে, আমাৰ যিটো কিতাপৰ গুৰুত্ব সেই গুৰুত্বটো আমাৰ স্কুলীয়া জীৱনৰ পৰাই আমাৰ সেই গুৰুত্বতটো দেখা পোৱা যায়, গতিকে সেইয়াই আৰু।
অ, হয়, আপুনি ঠিকে কৈছে, যে গুৰুত্বটো আমি এতিয়া উঠি অহা নৱ-প্ৰজন্মক দি শিকাই দিয়াটো উচিত। আহ, আহ, দিয়ক তে আজিল আজিলৈকে হ'ব।
হয়, হয়, ঠিক আছে। মইও আপোন আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো
মই ও আপোনাৰ পৰা কিতাপৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ। আজিলৈ ধন্যবাদ।
ঠিক আছে, কেতিয়াবা আকৌ কথা পাতিম।
অ, নিশ্চয়।